নমস্কাৰ, উম কি কৰিছে?
এ' গ্ৰেম খেলি আছিলো।
তেম খেলি আছা নেকি?
আও
অহ - অহ ওলাই যোৱা নাই।
কি কছা?
ওলাই যোৱা নাই?
নাই যামহে অলপ দেৰিকে, তুমি কি কৰি আছা?
মই তোমাৰ, এয়া আছো এনে ঘৰতে।
অ অ।
বাকী অ, এতিয়া ব । কি খবৰ খাতি ভালেই দিয়া৷ তোমাৰ?
আছো।
অ।
ব কি-কি কিহত কৰি আছা এতিয়া তুমি।
মই এতিয়া তোমাৰ, এ পি ডি চি এলত কৰি আছোঁ।
অ-অ-অ।
অ তাকে মানে টিম পোৱাৰী কৰি আছো আৰু প্ৰায় মানে পুৰা। হেৰি হোৱা নাই।
মই তোমাৰ হেত কৰি আছো এ চেলুন এখনত পাল্লাৰ।
অ-অ হয় নেকি এতিয়া শুনানা মানে কি হৈছে জানা, মোৰ মানে এ পি ডি চি এলত কি হয় পইচাটো অলপ কমকৈ পাওঁ হা তাৰপিছত মই সেইটো কাৰণে মানে কৰি আছিলো মানে তোমাকহে কৈছো আৰু মই তাৰপিছত মানে এ ওলাই আহিলো৷ হা তাৰপিছত মই এতিয়া তোমাৰ অৰুণাচলত মানে জব এটা পাইছো অহঁ জব সেইটো মানে কি কৰিব তোমাৰ এনেকুৱা ডিলাৰত ধৰ গাড়ী থাকিব গাড়ী ধৰ তো ম হওক বা যেনে মানে ধৰ এনেকুৱা শ্ব'ৰুম আছে বা মানে ভাল-ভাল আৰু টয়োটা মহিন্দ্ৰা আৰু তোমাৰ কাৱা চাকি বাইকৰ থাকিব এনেকে মানে চাৰিটা মান ভাল-ভাল কোম্পানীৰে আছে হা তই কি কৰিব লাগে তোমাৰ মানে গাড়ী কেইখন তোমাৰ ধৰ কোনোবা যদি কাচ কাষ্টমাৰে ল'ব কৰিব ধৰ আৰু তুমি ধৰ কাষ্টমাৰৰ লগত কথা চথা পাতি গাড়ীখন কি-কি আছে ফিচাৰ্চ নিউ কি ক'ত কি কৰিলে কি হয় সেইবোৰ বুজাই কৰি দিব লাগে তাকে মানে মই ভাবিছিলো সেইটো সোমাও এতিয়া তোমাৰ যদি মানে তোমাৰ কাষ্টমাৰৰ পৰা মানে সোধে ন ৰেচপনঞ্চিবিলিটি কেনে পালা তেতিয়া যদি ভাল বুলি কয় তেতিয়া বোলে তোমাৰ মানে পইচা ভালেই দিয়ে মানে তোমাৰ মেক্সিমাম আ চল্লিশ মান পায় বোলে৷
আহ সোমাই যোৱা তেতিয়াহ'লে তাত তুমি ৷
ইয়াত মানে পঁয়ত্ৰিশ মানে পঁয়ত্ৰিশ বা মানে ধৰ মৰ ইয়াত লাষ্ট পালগৈ হয় পঁয়ত্ৰিশ এ এতিয়াতো তোমাৰ সাতাইছ দি আছে সাতাইছ হাজাৰ ৷ তাকে তাত মানে সোমাইে কি চল্লিশ মান পাম বোলে ৷
উম।
তেনেকে যাবই
তেতিয়াহলে
যদি তোমাৰ তাত যদি পাঁচ বছৰ মান হৈ যায় তেতিয়া বোলে মেনেজাৰ লাইনতো দি দিয়ে বোলে ৷ মালিকটোৱে তেনেকেই এতিয়া এটাই মালিক চাৰিটা শ্ব'ৰুম আছে ৷
আৰু এনেও তোমাৰ মাহে এনেকা মাহত পইচাটো বঢ়াব নে তোমাৰ বছৰ ব
এইটো তোমাৰ তিনি-তিনি চাৰি মাহে মূৰে-মূৰে বঢ়াব বোলে ৷ কামটো চাই অহ-অহ-অহ সেইটো ত
ভালকে চাই চিতি তাতে সোমাই লোৱা তুমি।
অ তাকে এতিয়া সেইটো ধৰামই কৰিলোয়ে তাৰপিছত মানে কি হৈছে মোৰ লগত আৰু পোৱালি লৈ যাব দিছে এতিয়া মই কাক লৈ যাওঁ তাকে মই ভাবি পোৱা নাই
চেলুনডালহা কৰি আছো
হা-হা?
চেলুখনত ইনে টেম্পৰী কৰি আছো পইচা কম মাহত তোমাৰ সাত হাজাৰ টকা দিয়ে।
অ তেতিয়াহ'লে তুমি যাবা নেকি?
আ ম তুমি গটা পলিল গে বুলিল কলা
মোক মানে এতিয়াতো তেওঁ চাৰিটা লাগে বুলি কৈছিলে৷
অ মোৰ লগৰ দু দুটাও তোমাৰ খালী আছে কিন্তু এটাই ইমান কনফাৰ্ম নাই এটাই কিন্তু কাম বিচাৰি আছে পোৱাহে নাই৷
অ হয় নেকি তুমি সুধিবা তাক এইটো কি বুলি কয় যদি কৰে তেতিয়াহ'লে ক'বা তোমাৰ বায়'ডাটাখিনি লাগিব তোমাৰ আ মানে হায় ছেকেণ্ডৰী পাছ লাগিব৷ আ আধা আধাৰ কাৰ্ড পান
আৰু কিবা এক্সপিৰিয়েঞ্চ বিচৰা নাই নহয়৷ ওৱান ইয়াৰ এক্সপিৰিয়েনঞ্চ বিচাৰিছে নেকি?
ওৱান ইয়াৰ এক্সপিৰিয়েঞ্চ মানে তেনেকে বিচৰা নাই মানে কি হয় মানুহতো মা মানে আমাৰ ইফালে আহি থাকিলে মানে মোৰ লগত ভাল অলপ সেইটো কাৰণে মানে বিশ্বাস এটা কৰিছে ন সেইটো কাৰণে মানে মোক হেৰি কৰে আৰু মই এনেকুৱা মানে ইয়াৰ আগত তোমাৰ এনেকুৱা কাৰৰ ডিলাৰতে আছিলো ন। তাৰপিছত মও ভাল লৰাই লৈ যাম এনেক কৈছে, এতিয়া মোৰ পাটো খোজা নাই বাৰু কিন্তু মানে তোমালোক পা সুজিব পাৰে এক্সপিৰিয়েঞ্চটো।
মইতো কৈছিলো ত ত মাত আগতে
অ অ তুমি যে কৈছিলা অ-অ তুমি কিহত কৰিছিলা নে চানে কি আছিল ন?
অ নেক্সাতে গৈছিলো।
টো কি বুলি কয় হ'ব এতিয়া তোমাৰো তাৰ হেৰিত আছে নহয় এক্সপিৰিয়েঞ্চ তটো হ'ব আৰু৷
এখনো ওলিয়ালো, ওলিয়াই লৈ পেলাই মই লৈ যাব পাৰিম।
অ আৰু মানুহটোকো যদি কৈ দিয়া হয় যে আ উকে আছে চব, তে ইমান মানে সুধি কৰি নাথাকে।
অ তেতিয়াহলে আৰু ভাল হয়।
অ সুধি কৰি নাথাকে তোমাৰ ইমান তে মানুহ কি যোৱাতটো হব ন মানে
মানুহনে তেনে সুধি চাবা তুমি সুধি পেলাই কবা কি দুজন আছো বুলি আমি। মই লগৰটোক সুধি চাম বাৰু সি যদি যায় তেতিয়া তোমাক জনাই দিম মোৰ লগতো যাব বুলি ৷
উম-উম আৰু মানে কি হ'ল আগষ্টৰ বিশ তাৰিখ মান পা মানে কামটো ষ্টাৰ্ট কৰা কথাই কৈছিলে মানে তোমাৰ কি হ'ল এতিয়া তোমাৰ তাপ মানে ওচৰে পা পাজৰে বি এম ডাব্লিউ শ্ব'ৰুম নাই ৷
আহ
পিছত এতিয়া মানে বি এম ডাব্লিউ বাইকৰ আৰু গাড়ীৰ মানে এ শ্ব'ৰুম টো খুলিম ভাবিছে তাকে মানে অকমান টেলেন্টি পোৱালি মানে বেছি মানে বু
অ মইতো সেইবিলাক অলপ নলেজ আছে দেই গাড়ীৰ প্ৰতি
অ তাকেইটো৷
ই ডিলাৰ্ট কৰিছো আৰু গাড়ীৰ প্ৰতি মই মানে আগৰ পৰাই আৰু মোবাইলত চাই থাকো নেকি মোৰ অপণ আছে আৰু৷ জানো ধৰ পাৰ্ট চাৰ্ট বিলাকত নাম নহলে সেইটো আৰু
অ সেইটোয়ে গম পাইছো। আকৌ প্ৰেকটিকেল থাকেতো-থাকেতো প্ৰেক্টিকেলি কৰোতে কৰোতেও আহিছে চাগে৷ অলপমান উম সেইটোৱে তোমাৰ এতিয়া মানে কি হল মানে তাত যদি সেইটো খুলি দিলে তেতিয়াহলে আমাৰ যদি এনেই কামতটো ভাল পাই গ'ল ঠিক নাই আমাৰ তাতে দি দিব পাৰে আৰু তুমি মানে বি এম ডব্লিও কৰি, কৰি লব পাৰিলা তেতিয়া হলে তোমাৰ কিন্ত চেলাৰিটো বহুত ভাল দিব দেই মানে মানুহটো মোক কৈছে যে তোমালোকৰ আগত মানে তিনিমাহ চাৰি মাহ চাই লো, তোমালোকৰ ভিতৰত যোনখিনিয়ে প্ৰফমেন্স ভাল পাম সিহঁতক বলে এনেকে লৈ পেলাই মানে সেইটো দিম মানে অলপমান দূৰ হয় আৰু। তাত দিব বোলে।
পইচাটো কিমান কৈছে চল্লি দিব ন ভাৰ
অ', ফাষ্টতে চল্লিশ দিব বোলে।
ঠিকে আছে দিয়া মই ইয়াত তোমাৰ হেৰি আৰু এয়া সাত হাজাৰ টকীয়া কৰি আছো আৰু।
অ'- অ'।
আগতে পাইছিলো সেইটো তোমাৰ মাজতে কেছ এটা হ'ল মানে সেইকাৰণে ওলাই দিলো সেই বিলাৰটো পান ইচ্ছা দিব।
এ আমাৰ তোমাৰ ইয়াত আৰু কেনেকুৱা ধৰণৰ? ম তুমি আৰু এটা কথা তুমি মানে ইয়াত ছুটি ললে খালি পইচা তুমি সেই দিন মানে নোপোৱা আৰু তেনেকুৱা।
অ'। সেইয়ে তেনেহলে ভাল বাৰু, কেতিয়াবা লেখ থাকিলে ঘৰলৈওতো আহিব পাৰি।
উম'- উম'- উম', মানে ধৰ ছুটি দিব, অ', মানে দিয়াত দিয়ে ধুনীয়াকেই দিয়ে, কিন্তু তো তোমাৰ কি আৰু তোমাৰ এনে তোমাৰ আগৰ যোন দুটা জিলাত পৰি থকা পোৱা হলে তোমাৰ তিনিদিন ছুটি লৈ দিলেও সিহতক কিবা এটা নহয় কিবা এটা দি থাকে মানে নাকাটে পইচা মানুহ বহুত ভাল।
অ', ভালে সেনেুৱা হলে ভাল বাৰু।
তাৰ পিছত কিন্তু এতিয়া মানে কাটিবও পাৰে মানে মোক টো নাজানো খালি-খালি নতুন ইমান দামী হেৰি ন? মতে চব ষ্ট্ৰিকেই হ'ব মানে চব কাটিব চাগে তাৰিছত মোক মানে সুধিব দিলে মই সেইটো কাৰণে তোমাক সুধিছিলো যে পাৰিবানে নোৱাৰা।
অ', মই পাৰিম মই তোমাৰ ঠিকে আছে সোমাই যাম বাৰু। তোমাৰ লগত তুমি খবৰ দিলে হ'ল আৰু কি-কি কাগজৰ কথা কৈছ জনাই দিবা ভালকে আকৌ এবাৰ।
অ', তোমাৰ লগৰ কেইটা লগৰ কেইটাই পাৰিবনে নাই?
মই লগৰ এটা সুধি চাম আৰু এটাতো ইমান গেৰাণ্টি দিব নোৱাৰো।
অ'।
এটাই তোমাৰ কৰিব পাৰে। অ'। আৰু এটা সোমাব হি কাম বিচাৰি আছে।
অ', হয় নেকি? উম', তেতিয় হলে
তোমাক মই ৰবা আজিৰ ভিতৰতে জনাই দিম। ইিন দুটা সুধি পেলাই। বাকী তুমি এতিয়ানো কিহত কৰি আছিলা?
কোনে মই, মইতো তোমাৰ এ পি ডি চি এলত কৰি আছিলো ন? কিন্তু এতিয়া মই কৰি আছিলো তাৰ পিছত পাৰমানেন্ট হোৱা নাছিলে সাতাইছ।
এ বহুত কম দেখোন।
উম', তাকে ইয়াত নহয় মানে তোমাৰ অলপমান দূৰত অ', সেইটো কাৰণে অকন গাঁৱৰ মাজলেও মানে থকা মেলা খোৱা বা এইবোৰ মানে অলপ দিগদাৰে অলপ নহয় বহুতেই দিগদাৰ হয়। পইচা মানে নৰখেই মানে ঘৰলৈও পঠিয়াই কৰি মানে অকমান মানে দিগদাৰ হয় বহুতে। অ', বহুত অসুবিধা হৈ যায়। সেইটো কাৰণে তোমাৰ মানে এইটো পাই আছো এইটো তে মই যাম থাকে মোক চাৰিটা পোৱালি কথা কলে ন' মই তাকে সেইটো কাৰণেটো ফোনটো কৰিলো লগত।
অহ, মই -মই সোমাম মোৰটোতো ফিক্স। আৰু লগৰ এটাৰো ফিক্স ইটোকহে খালি সুধি পেলাই -সুধি পেলাই জনাম।
অ', তুমি এইটো সুধি লোৱা
উম
সুধিলৈ মোক জনাবা।
খোৱা -বোৱা কৰিলা নেনাই?
খোৱা -বোৱা মই কৰিলোঁ বাৰু তুমি কৰিলা?
উম, খালোঁ।
অহ - অহ ঠিকে আছে নাই মই এতিয়ালৈকে যোৱা নাই বাৰু যামহে ওলাই এ' ঘৰৰ বজাৰ দুটামান কৰিবলগীয়া আছিলে এ'
আহ - অহ
অহ তাতে যাম সেইটোৱে মানে আৰু তুমি যদ যদি এইকেইদিনত ফ্ৰী আছা ওলাবাচোন? মানে মোৰ মোবাইল এটা কিনিব লাগে ভাল চাই তাকে এনড্ৰইড এন মানে- মানে তোমাৰ কিমান দামী মানে মই তোমাৰ এনড্ৰইডো চাই আছিলো আৰু এপ্পালো চাই আছিলো।
আহ এপলটো অলপ দাম বেছি পৰিব কিন্তু কোৱালিটি মানে তোমাক কিমান দামৰ ভিতৰত লাগে আৰু কেনেকুৱা?
মোৰ মানে দামীয়ে ল'লো হয়। আশী মানে ধৰ তোমাৰ নব্বৈ আশীৰ ভিতৰত
অহ তেতিয়াহ'লে চাই লোৱা আৰু তুমি যোনটো ভাল পোৱা এতিয়া যোনটোত
অহ
মানে ভালতোটো চব ভাল -চবেই ভাল। চলোৱাৰ লগতহে কথা দামী বিলাকতো চব মোবাইলে ভাল। কমৰ বিলাকহে লেগ হেং চেং অকমান
নহয় মানে শুন অ' সেইটোৱে মোৰ মানে কি হয় ভন্টি আছে ন' ভন্টিয়ে নাচে কৰে ফটোশ্বুটজনটো কৰে সেইবোৰ কাৰণে মানে ভিডিঅ'- চিডিঅ গান
তেতিয়াহলে তুমি আইফোনটো ভাল হ'ব সেনেকুৱা হলে
ফোন মই যদি মেক্স মডেল এটা লৈ লও তেতিয়া মানে
মেক্স নাপাবা নহয় এইটো দামৰ মেক্স টো তোমাৰ দেৰ লাখৰ মান
নহয়- নহয় নহ -নহ -নহ ছেকেণ্ড হেণ্ড কৈ আছো।
অহ, ছেকেণ্ড হেণ্ড পাই যাবা।
ছেকেণ্ড হেণ্ড মানে তোমাৰ চাই লওঁ যদি হয় তেতিয়া কিমান মানৰ লৈকে মানে ইষ্টলমেন্ট লৈ লম আৰু ইমান- ইমানখিনি দি তাৰপিছত অহ। ই এম আই এ আহি যাব ন' ইমান খিনি
অহ, ডা অ'ডাউন পেমেন্ট দি ইয়ে এম আইত কৰি ল'ব পাৰিবা গোটেই।
উম -উম তাকে এইটো কি বুলি কয় এ' সেযাই সেইটো লৈ লওঁ লোৱাৰ পিছতে আৰু কি হয়
টেকত ল'বা মোৰ লগৰ এটা কৰি আছে আই টেকৰ পৰা লোৱা যদি তুমি তাত মই কথা পাতি দিব পাৰিম।
অহ, বাৰু হ'ব বাৰু মই কথাটো পাতিম পিছে তে হ'ব দিয়া ন' মও মানে একপিনে যাও এতিয়া।
অহ হ'ব দিয়া আহ তুমি মোক কি কি কাগজ লাগে সেইখিনি ফটো মাৰি দিবা।
অ-অ-অ হ'ব বাৰু মই তোমাক ফটো মাৰি দিম দে। ঠিক আছে ন অঁ-অঁ